উম, কোৱা।
কি কৰিছা?
মই এনে, আছো ৰ'বা তুমি?
মই পানীত খাই আছিলোঁ।
হয় নেকি?
উম, ভাত খালা?
নাই ৰবা খোৱা নাই এতিয়ালৈকে বনাব গৈছেহে। তুমি খালা?
মই নাই খোৱা খামহে আৰু লাহেকে।
অ হয় নেকি, বাকী খবৰ ভাল?
ভাল ভাল। তোমাৰ?
উম মোৰো ভালেই দিয়া।
উ তুমি কি পঢ়ি আছিলা যে?
মই এইবাৰ ফাৰ্ষ্ট ইয়াৰ। তুমি?
অ মই হেৰি বেষ্টলাৰ কৰি আছো বি বি এল এল বি।
আত্চ্ছা, হয় নেকি?
উম বাকী ঘৰত চবৰে ভাল তোমাৰ?
উম ভালে দিয়া। তোমালোকৰ?
উম মোৰো ভালেই।
আ।
আৰু কে হেৰি তুমি আৰ্টচৰ নে চাইন্সৰ আছিলা?
মই আৰ্টছৰ বা।
আৰ্টছৰ, তুমি পাছতকে কি কৰিম ভাবিছা? বেষ্টেলাৰ।
আ, আ মই এতিয়া এতিয়ালৈকে ইমানটা ভালকে ভবা নাই হ'লেও এনে বেংকৰ লাইনত নহ'লে বাই- এতিয়া ভাবিছো যে হোটেল মেনেজমেন্ট কৰিব পাৰো আৰু চাও।
হোটেল মেনেজমেন্ট হোটেল, মেনেজমেন্ট কৰিলে যে আই এইচ এমত ভাল দেই।
অ সেইটোয়ে এটোৱে কাৰণে ভাবিছো ৰ'বা হ'লেও এতিয়ালৈকে ফিক্স হোৱা নাই আ'ম ফাৰ্ষ্ট ছেকেণ্ড ইয়াৰটো পাই লও কি হয় তেতিয়ালৈকে আৰু তামানে মন সলনি হব পাৰে ন এনেকুৱা হৈয়ে থাকে আগতেও বে বহুত। কিবা কিবি ভাবিছিলো এতিয়া বেলেগ ভাবিছো।
উ ক'ত পঢ়ি আছিলা যে তুমি?
মই এক্সপাৰ্ট একাডেমি।
অ ক'ত আছে সেখন?
এইখন গনেশগুৰিৰ ফালে।
অ হয় নেকি? ভালে ভালে।
উম এনে তোমাৰ মানে তোমাৰ সেইটো ক'ত আছে?
মোৰ ডিব্ৰুগড়ৰ এছ আই পি ল' কলেজ তোমাৰ জেইল ৰ'ডৰ ফালে আছে।
অ' হয় নেকি? তুমি মানে গুৱাহাটীৰ নহয় ন?
উম গুৱাহাটীৰ নহয় মই ডিব্ৰুগড়ৰৰ হয়।
অ হয় নেকি?
উম হয় হয়। তুমি যদি হোটেল মেনেজমেন্ট কৰিব বিচাৰিছা মোৰ মানে লগৰ এটা আছে। তাৰ লগতো তুমি কথা পাতিব পাৰা। সি শি এ শি শ্বিলঙত কৰি আছে হোটেল মেনেজ- মেণ্ট ইমান ভাল লাগে আৰু সি এতিয়া ইণ্টাৰ্ণশ্বিপ কৰিছে দেই দেলহিত পাইছে ইণ্টাৰ্ণশ্বিপ। তাত মানে খানা অ তাত খানা ইমান ধুনীয়াকে খাবলে দিয়ে তাহাঁতক ইন্টাৰনশ্বিপ কৰিছে আৰু মন্থলী টেন থাউজেণ্ডকে পাইছে লগতে খানাও মানে ফ্ৰী আৰু তাত হোটেলতে খানা চানা দিয়ে। লাঞ্চ দিয়ে, ডিনাৰ দিয়ে ইমান ধুনীয়াকে দিয়ে তাহাঁত তাহাঁতক।
অ', হয় নি ঠিক আছে মোক আ, তোমাৰ নাম্বাৰটো দিবা চোন মই কন্টেক্ট কৰি লম।
উম ভাল লাগে আৰু মোৰ মানে চাই পিনে মোৰে খাবলে মন গৈছিলে।
হয় ই মানে কেতিয়াবা এনেকুৱা হয় বহুত কি কিছুমান মানে দিছ থাকে ন উম মানে চায়ো ভাল লাগে বা কেতিয়াবা টেষ্ট বহুত ভাল লাগে।
টোৱেই মানে খাবলে মন যায় হয় নে কোৱা ফটোবোৰ চাই কিনে ইমান ধুনীয়াকে সজায়।
উম তাকে সেটোয়ে মানে আ, বা কিছুমান আৰু দেখাত বহুত ধুনীয়া হয় দিয়াচোন কিন্তু টেষ্টটো ইমান ঠিক নহয়।
উম সেইটো হয় দেই কিছুমানৰ টেষ্টটো একদম বেয়া থাকে। মই যে জানা ৰেচ ষ্টুৰেণ্ট এখনত খাইছিলোঁ তাত মানে কৰিয়ান আ, কৰিয়ান ডিছেছ পাই দেই। তাত এটা টব্যকি বুলি এটা ডিছ আছে। শুনিছা টব্যকি? সেইটো সেইটো মানে সেই ৰাইচ দি বনাই আৰু তোমাৰ চাউল দি পিনে চাউলটো গুৰি কৰি পিনে সেনেক কে তোমাৰ নুডলছ টাইপ কৰি দিয়ে নেকি। উম শকত শকত আৰু সেইটো খাইছিলোঁ ইমান বেয়া লাগিলে খাই এইফালে ৰিলচ চিলচ বোৰ আহি থাকে দেই ইমান টেষ্টি বুলি এনেকে দেখাই থাকে বহুত ধুনীয়া ধুনীয়াকে
উম সেইটোৱে মানে কিছুমানৰ সেনেকুৱা বোলে খাই ভাল লাগে দে, ভাল পাই দিয়াচোন আম মানে সকলোৰে টেষ্টটো বেলেগ বেলেগ।
উম, সেইটোয়ে তুমি খানা বনাই ভাল পোৱা নাই?
অ', হয় বনাই বহুত ভাল পাওঁ মই মানে বেলেগ কামত ইন্টাৰেষ্ট নাথাকিলেও মানে বনোৱাটোত কিন আছে বহুত।
বা মিলি গ'লোচোন আমি, মোৰ ভাল লাগে খানা বনাই।
হয় নেকি? উম, মানে বনাই বহুত বা কেতিয়াবা এনেকুৱা এক্সপিৰিয়েঞ্চ কৰি ভাল লাগে গে মানে পাৰোঁ নে নোৱাৰোঁ চাইও ভাল লাগে।
উম, সেইটো হয় দেই আৰু মানে এভৰীটাইম যেতিয়াও বনাও মানে বেলেগে যদিও বেয়া পায় মোৰ খানাতো মইতো নিজে ভালেই পাম।
অ', ময়ো বেলেগে মোক বেয়া বুলি ক'লেও মোৰ মানে বিশ্বাস নহয়, নাই মই ভালেই বনাইছোঁ
অ', মই ভালে বনাইছোঁ সেনেকে নিজৰ এটা হেৰি কানফিডেঞ্চ আহি যায় আৰু
উম, সেইটোয়ে মানে এনে তুমি বাহিৰা ফাষ্ট-ফুড টাইপ বনাই বেছি ভাল পোৱা নে ঘৰৰ বস্তুবোৰ?
বাহিৰা বস্তুয়ে বেছি বনাওঁ আৰু ইউটিউবত চাই পিনে।
একে একে, একে একে।
কালি মানে মই এই গিদিনতো বন্ধ, তোমাৰ চামাৰভেকেচন দিছে। তোমাৰোতো আছে চামাৰভেকেচন হয় নাই?
অ', মোৰো চামাৰভেকেচন চলি আছে ৰ'বা।
চামাৰভেকেচন আছে কাৰণে মই কালি মিমি বনালোঁ।
হা কি বনালা? অ', অ'। অ'।
বনাই পাইছা নে?
উম ব, উম বনাই পাইছোঁ ৰ'বা ময়ো এই সিঁহত ৰিলচত দেখিছিলো ৰ'বা এবাৰ।
সেনেকে যে তোমাৰ টমেটটো ফাৰ্ষ্টে বিলাহী চিলাহী বিলাহী আৰু শুকান জলকীয়া তোমাৰ বইল কৰি তাৰপিছতে মিক্সিত পিচি পিনে ফ্ৰাই কৰি দিয়ে যে।
অ, অ,
ফ্ৰাই কৰি দিয়া পাছত সেইখিনি মানে জোল হৈ যায় ন' সেইখিনি জোল খিনি ফ্ৰাই কৰি দিয়া পাছত, মচলা ঢালি পিনে মিমিৰ লগত মিক্স কৰি দিব লাগে মছলা চচলা দি টেষ্টি লাগে খাই।
উম, আৰু মানে সনে বহুত বস্তু ভাল লাগে দেচোন আৰু এনেকুৱা উম, মানে বিলাহী চিলাহী, অকণমান মিক্সিত মাৰি মেগীৰ লগতো বনাই, মই ভাল পাও দে মানে শুকান জ্বল লওকিয় মই মানে জ্বালা খাই বহুত ভাল পাওঁ। তই সেনেকে জ্বলা বেছিকৈ দেই হেই। আৰু মিলিছে কিন্তু দেই অ, সটোৱে। অ, ৰেমন ভালে-ভালে মই খাইছো মানে আহ যোৱাবাৰ যোৱা লাষ্ট উইকত খালো চাগে আৰু
উম, মই খোৱাই নাই বহুত দিন। মই নিজে বনাইছিলো জানা নুদলছ বনাইছিলো আতাদি।
অ, আতা মায়ো দেখিছো ৰবা। মই এতিয়া মই সিদিনা ভাবিছো আৰু এইটো নতুন কে যে যোনটো মম সেই হৈ আছে বহুত ভাইৰেল হৈ আছে ন সেইটোও মই ভাবি আছো বনাম বুলি।
অ, এইটো যে জোল-জোল মম ন'
অ, অ, জোল মম নহয় এইটো যোনটো আটাৰে লেয়াৰ টো যে বনাই আছে।
অ, মই আটা দি বনাইছিলো মমো এইকেইনতে বনাইছিলো চবেই খালে।
হা মই বনাম বুলি ভাবি আছিলো। আজি মই বাৰ লগত কথা পাতি আছিলো বাই কৈছে কালি মানে বনাম ৰ।
আৰু জানা মানে বাহিৰত খোৱাতকে যে ঘৰত বনাই খালে, তোমাৰ বেছি বেছিও মানে খাব পাৰি লগতে খৰচাও নহয় আৰু তেনেকে।
অ, ঠিকে কৈছো আৰু লগতে হেল্ডিও হয় মানে বাহ বাহিৰৰ খানা বোৰতকে যোনটো উম, আমি ঘৰতে বনাব পাৰো ন সেইটো মানে ধৰা তেলবোৰো বাহিৰত জানাই কিমান দুদিন তিনদিন পুৰণা তেলবোঁৰতে বনাই দিয়ে। উম, সেইকাৰণে মানে ঘৰতে বনালে ভাল আমাৰ হেল্থটো ভাল থাকে নহল বা বহুত এফেক্ট কৰে সেইবোৰৰ কাৰণে।
আৰু বাহিৰত কিমান বা লেতেৰাকে বনাইছে তুমি কি জানিবা হয়নে।
সেইটোয়ে আমি এতিয়া ঘৰত বনালে আমাৰ চাফা হৈ থাকে বা আমি নিজে যিহেতু, টো আমাৰ সেই স্বাস্থ্যটোৰ ওপৰত ধ্যায়ান ৰখা যায় সেইটো চাই পেলাই মানে বহুত চাফাকে বনোৱা যায়।
উম, এইটো ঠিকে কৈছা দেই তুমি। আমি চাফাকে বনাও আৰু আৰু মেগীটো তুমি কেনেকুৱা ষ্টাইলত বনোৱা কোৱাচোন?
মেগী মই অ বেলেগ বেলেগ সেহতে চাও মানে মোৰ এজনী আ, স্কুলৰে বড়ো ফ্ৰেণ্ড এজনী আছিল বড়ো ষ্টাইলতো বনাও মানে বড়ো বিলাকে যেন খাই আৰু ভাজি পেলাই। মানে ফ মেগীটো পুৰা গুড় কৰি অইলত অকমান ভাজ লৈ পুৰা মানে অকণমান ৰঙা-ৰঙা মিমিবোৰ যেনেকুৱা থাকে। থাকে ন' পুৰা সেইটো কালাৰ হোৱা লৈকে ভা জি লওঁ তাৰে পিছত তাতে পানী দি পেলাই আৰু মানে অ মচলা চচলা দি দিওঁ দি পেলাই আৰু পুৰা সিমানেই শুকান হোৱালৈকে- কে ভাজি থাকিব লাগে বেলেগ একো নাই বহুত ইজি হয় কিন্তু টেষ্টি হয় বহুত।
মানে সেই যে তুমি ফাৰ্ষ্টতে অলপ তেল দি অলপ মিমি নিচি না কৰিলোৱা পানী দিয়াৰ পাছত আকৌ শুকান হ'ব লাগে মানে।
অ পানী দিয়াৰ পিছত আৰু মানে এটা এটাকে হৈ যাব লাগিব। পুৰা সেনেকুৱা পুৰা মানে ভাঙি লব লাগে কিন্তু মেগী টো সৰু সৰুকে।
উম, সেইটো মিমি মিমিও চাগে সেনেকে পানী দি কৰিলে সে একেই হ'ব টেষ্টটো।
নাই টেষ্টটো বেলেগে সেইটো মেগী টাইপৰ টেষ্ট আহে। মিমিটো এটা মানে মিমি মিমি অকমান গোন্ধটো থাকি যায় ন পিছত বনালেও। অ মানে বনাইতো পায় কিন্তু মেগীৰ সেইটো গোন্ধটো নাহে বা টেষ্টি হয় বেছিকৈ মেগী মিমিতকৈ।
উম, মেগীটো টেষ্টি লাগে বাৰু খাই দেই, মই যে এতিয়া মেগী কথা ক'লা মোৰ ইমান মেগী খাবলে মন গৈছে এতিয়া।
এনেকুৱাই হয় মই মোৰ পিছ ছে জানাই আজি মই ৰাতিপুৱা খাইছোঁ।
মই যে ঘৰত থাকিলে মোৰ তেনেকে মেগী খোৱা নহয়ে দেই। কাৰ মানে সেই হেৰি যে অ হেল্ডি খাবলে কয় আক মেগী চেগি নিদিয়ে। কয় যে নিজে পাৰিলে আটা চাটা মাৰি পিনে মেগি নিচিনা বনাই লবি কিন্তু মেগি চেগি খোৱা বেছি এলাও নকৰে আৰু। হেল্ডি নহয় বুলি জানে যে।
অ সেইটোয়ে কিন্তু হেল্ডি নহ'লে টেষ্ট- উ ভাল আচলতে আমাৰ সেইটো ভুল দিয়াচোন আমি মানে হেল্ডি থাকিব খুজোঁ কিন্তু আমাৰ মানে ফাষ্ট-ফুডতো আমি এৰিবই নোৱাৰোঁ।
সেইটোয়ে মই যে ৰাস্তাত ন যদি ক'বাত যাওঁ যে ৰাস্তাত ফাষ্ট-ফুড দেখিলে মই এনেকে এনেকে জুমি জুমি চাই যাওঁ জানা ইমানেই খাবলে মন যায়।
অ আৰু মই ক'ৰবাত মানে ৰিল চাই থাকিলো ন মোৰ ৰিলচৰ ফিডবোৰত বেছিভাগ মানে এনেকুৱা ৰেষ্ট তুৰেন, কেফে, এইবিলাকে আহি থাকে তাৰপিছত মই যেতিয়া দেখাম মই দেখা পোৱাৰ লগে লগে গুগলত চাম ক'ত আছে এইখন বা ইয়াৰ ফুট- তো মানে কেনেকুৱা টেষ্টি হয়নে নহয় এইবিলাক মই চাই থাকো।
উম ভাল লাগে ন সেনেকে চাই পিনে আৰু মানে সেনেকে চালে তুমি চাবা ভোক- টো লাগি আহে মন কৰিছা তুমি?
অ সেইটোয়ে ভোক লাগি যায়, সেইদিনা বা কিবা এটা বনাই খাব লগা হৈ যায়।
উম সেইটোয়ে, সেনেকে মই বনাই বনাইছো মানে এইকেইদিন মানে- পুৰা বনাইছো মই কিবা কিবি যে।
অ ভাল লাগে এইকেইদিন আৰু তাতে ঘৰতে আছে চাগে মানে ভালে হৈছে দিয়া এইকেইদিন আহ বৰিং লাগি নাথাকিব।
উম সেইটোৱে কিন্তু যে কাম চাম কৰাৰ পাছতে এই বাচন চাচন ধেৰ হৈ যায় যে সেই ধুবলৈ মোৰ এজি বহুত এলাহ লাগে।
মায় মোকো মায়ে গালি দি থাকে যে কৰিছ হয় কিন্তু নিজে ধুবি মোৰলৈ কে থৈ নিদিবি।
সেইটোয়ে মানে সেই বনামো আমিয়ে, ধুমো আমিয়ে, এনেকুৱা।
এ সেইটোয়ে হৈছে আমি গোটেইখিনি কৰিব লাগে, কিন্তু পিছত কব দিয়া তইনো কি কাম কৰ?
অ সেইটোয়েতো ৰাতিপুৱা যদি দেৰিকে উঠো একো কামেই নাই তোৰ এনেকে কয়।
উম, হেতোৱে।
এইকেইদিন মোৰ বহুত দেৰিকে উঠা হৈছে। অ', হ'ব দিয়া অ ন-নিজে নিজে কাট খাই জাব ন?
অ', ন ঠিকে আছে কোৱা।
নিজে নিজে কাট খাই যাব চিন্তা কৰিব নালাগে তুমি।
উম, উম।
উম, সেইটোৱে আৰু মই কি কৈ আছিলো যে অ', মানে সেইটোয়ে আৰু দেৰিকে উঠা হৈছে এইকেইদিন মোৰ।
কি কৈছে?
মোৰ এইকেইদিন দেৰিকে উঠা হৈছে কৈছোঁ।
হেল্ল'।
অ', শুনিছা হেল্ল'।